আহ‌,
অ শুনিছো কোৱা।
কি কৰি আছে বোলো?
এ এনেই বিছনাত পৰি আছো, গাটো ইমান ভাল নহয় বুজিছা।
উ পিছে কি হৈছে বা।
এনেই গাটো অলপ জ্বৰ জ্বৰ লাগি আছে সেয়াই।
উম টেবলেট চেবলেট খোৱা বজিছা আজিকালি যিহে এইবিলাক জ্বৰ চ্বৰ আহিছে।
উম, সেইটোৱে খাব লাগিব বুজিছা।
উম বুইছো বুইছো। আৰু ভাত পানী খালা নাই এইবিলাক মানে গা বেয়া হৈ থাকিলে ভাত পানী খাই খুবা বুজিছা নহলে আৰু গাটো অলপ মানে সুস্থ হৈ যাব নিজৰে।
উম হয় হয় কথাটো ঠিকেই কৈছে বাৰু তই। খাম খাম ভাতটো, খোৱা নাই, খাম আৰু অকণ পিছত খামেই।
উম, পিছে ঘৰত কি বনাইছে চা গম পোৱানে নাই?
ঘৰত কি বনাইছে মই চোৱাই নাই এতিয়ালৈকে, চাম গৈহে খোৱা আগত বুইছা।
অ মই মাত্ৰ জাষ্ট ভাত কেইটা খাই পেলাই আহি বহিছোহে।
অ, শুইছাই নেকি?
উম এতিয়া ধৰ অলপ দেৰি পিছত শুম আও মানে টোপনি অহা নাই যে, সেইকাৰণে ভাবিলো তোমালে এটা ফোন কৰি লওঁ।
অ, ভালেই কৰিলা মোলৈ এটা ফোন কৰিলা ফোন আজিকালি কাৰো সময়ে নাই কাৰো সময়ে নাই চব নিজৰ- নিজৰ কামত ব্যস্ত তুমি যে ফোনটা কৰিলা তাকে ভাল লাগিছে।
এইটোৱে মানে কি হয় আজিকালি চবৰে ধৰ কলেজ চলেজ থাকে কাম চাম কৰে মানে। এতিয়া জানাই কলেজত গ'লেতো তোমাৰ পইচা অলপ দৰকাৰ হয়েই। তাৰে কিছুমান ধৰ ঘৰ কিছুমান ধ এতিয়া ঘৰত খুজি বেয়াও পায় পইচা চইচাৰ কথা।
অ, কি কবা আৰু কিমান ঘৰত পইচা খুজিবা। নিজৰ এতিয়া ডাঙৰ হৈ আহিছো লাজ লাগে পইচা খুজিবলৈ ইমান।
সেইটোৱেটো এতিয়া চাভাবিক এতিয়াতো বয়স হৈছে এতিয়াতো আমি কিবা এটা কৰিবই লাগিব।
বা কিবা এটা নকৰিলে কি কৰিবা ঘৰখন চলাবই লাগিব। আৰু আমাৰ ন চলাবলৈও ঘৰত কোনো ঘৰত দেউতাই চাকৰি নকৰে কিবা
সেইটো পে পেঞ্চন পাই থাকিব আমি ধৰক হেৰি কৰি থব পাৰিম সেইটোতো নহয়।
এইটো ট্ৰাই কি কবা
এইটো কিবা এটা কৰিবই লাগিব বুজিছে।
উম, কিবা এটা এটা এনেও কৰিব লাগিব কিবা নকৰিলে নহ'ব আৰু।
ময়ও মানে কিবা এটা পালে কাম এটা কৰিম বুলি ভাবি আছো তাকে কি হয় বা যদি মই ভাল ধৰ মানে ফিক্স কাম এটা পাই যাও ধৰ ওঠৰ হাজাৰ বা পোন্ধৰ হাজাৰ টকা মানে চেলাৰি ইমান পুৱা।
অ',
তেতিয়া মানে মই ভাবিছো যে মই গাড়ী এখননেকে লৈ লও নেকি ছেকেণ্ড হেণ্ড মানে হেৰি ভাড়া মৰা গাড়ী এখনেকে।
অ' ভাল ভাবিছা লৈ লোৱা বহুত কামত দিব তেতিয়া তোমাৰ নিজৰ কিবা এটা কৰিব প পৰা নাই নিজৰ গাড়ীখন নিজে চলাই তোমাৰ ড্ৰাইভৰো পইচা পাইছিলে হেৰিও পইচা পাই যায়। ভাড়া মাৰিব পাৰিবা ধৰ।
সেইটো হয় কি মই মানে এনেকে মানে মোৰ ইমান পইচাও নাই যিহেতু মানে কামটো যদি পাই যাও তেতিয়া মই বছৰ পিছত পইচা অলপ গোটাই ধৰ। অলপ ইনষ্টলমেন্ট দি বাকিটো মানেই ডাউন পেমেন্টত ধ লৈ আহিলোহেতেন। তেতিয়া মানে মোৰ যোনটো চেলাৰী পইচা সেইটো মই সম্পূৰ্ণ মে গাড়ীখনৰ ই এম আই দি দিলোহেতেন।
অ' বাকী গাড়ীত অহা পইচা কেইটা তোমাৰ ঘৰখন চলি থাকিলা হয়।
অ' সেইটো ভাবিছো বেয়া ভাবিছো নেকি।
বেয়া পোৱা ন ভালেই ভাবিছা দেই।
উম, তেনেকে মানে অলপ অ, সৰুৰ পৰাই অলপ হেৰি কৰিব লাগিব বুজিছা তেতিয়া ডাঙৰ মানে হেৰি
অ' এতিয়া পৰা কষ্ট নকৰিলে পিছত ফল নেপাবা।
এইটো এতিয়া চোৱা যেতিয়া মই এইটো কাম কৰো তেতিয়া ধৰ খুব বেছি তিনি চাৰিছৰ বছৰত পিছত গাড়ীখন ই এম আই ঠিক হৈ যাব তাৰপাছত মোৰ বাইকখন মোৰ হৈ যাব। তাৰপিছত ধৰা মই তেনেকে আৰু এখন গাড়ী লৈ ল'ব পাৰিম এইটো আৰু দুখন গাড় লৈ লব পাৰিম তেনেকে।
অ' লৈ লব পাৰিবা লৈ লব পাৰিবা।
এনেকে মানে সৰুৰ পৰাই তেনেকে কৰি কৰি অলপ ডাঙৰ হ'ব দেতাও বেলেগ চছিলেগ তেনেকে ধৰ এই শেষ হৈ গৈ থাকিলে ধৰ গাড়ী চড়ী লৈ থাকিব পাৰিম আৰু পিছত গৈ পেলাই
উম,
উম, এই মানে গাড়ী মানে বিজনেচটো কৰিলে প্ৰফিট আছে কিন্তু গাড়ীবিলাক আজিকালি যিহে পেট্ৰল দিয়ে দিয়ে পুৰণা গাড়ী বিলাক মানে ল'বলেও ভয় হৈছে।
উম, এইটো হয় বাৰুতে।
সেইকাৰণে মানে ভাবিছো পেট্ৰলৰ গাড়ী নলও বুলি ডিজেলৰ গাড়ী
অ' ললে দি জেলৰ গাড়ী এখন লৈ লবা ছেকেণ্ড হেণ্ড স্কৰপিঅটো কিয় ডিজেলৰ পালে লৈ লবা কম দামত।
এ চুকৰ প লৈ পেলাই মই ভা মাৰিব গ'লে সেইখন কি হব মানে কিবা ভাবিব?
হল আৰু বলেও চলেও পালে লৈল'বা।
অ' বলেও পালে ল'ম বুলি ভাবিছো কাৰণ বলেও পালেতো ভাড়া চা মাই বুলি ইমান দিগদাৰ নহয় কাৰণ বলেখন আমি ঘৰৰ ফেমিলিৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰিম আৰু মানে ভাড়াটো দিব পাৰিম হয় নে নহয় কথাটো কোৱাচোন?
অ' সেইটো কাৰণে বলেও পালে লৈ লয় বলেও ভাল কণ্ডিশনৰ পালে। বলেৰখন লৈ থৈ দিবা বুজিছা?
মই ইনষ্টাগ্ৰামৰ বিজ্ঞাপৰ কিছুমান পাই থাকো মানে বহুত প্ৰস্ত প্ৰস্তাদ গাড়ী এইবিলাক দি থাকে গম পোৱা কথাটো।
অ, দি থাকে দি থাকে, আজিকালি। কিছুমানে ধৰ অলপ অসুবিধা হলে কিবা কাৰণত তাৰমানে ইম্পৰৰ্টেণ্ট, পইচা লাগিলে ধৰ, সেই তেতিয়া মানুহে কমত বেছি দিয়ে ন কিছুমানে?
এইটোয়ে মানে মই কি সেইদিনাখন মানে এটা চাই আছিলো বিজ্ঞাপন তাৰ মানে তাত মানে? তোমাৰ এখন ধৰ নতুন বাইক ধৰ দুই লাখতো লাগেই আজিকালি হয় নে নহয় কুৱা?
উম হয় বাৰু দে।
তেনেকুৱা দুই লাখত মানে দুহেজাৰ চৈধ্য মডেলৰ গাড়ী ধৰ পোন্ধৰ মডেলৰ গাড়ী। তেনেকুৱা তেনেকুৱা ধৰ মানে, মানে বলেৰ চলেৰখনহে পোৱা যায় গম পোৱা কথাটো?
অ পাই যায় পাই যায় আৰামত পাই যায় বুজিছা?
এয়াই ধৰ নিজৰ গাড়ীখন থাকিলে ধৰ নিজেৰে কিবা এটা ভাল লাগে হয় ন?
উম সেইটো হয় বাৰু দে। সেই গাড়ীখন লৈ ঘৰলৈ গোটেইকেইটা মানুহ কৰবালৈ যাবৰ কাৰণেও সুবিধা হ'ল। আৰু নগলেও ভাড়াত দি থব পাৰিলে অৰুণাচলৰ ভাড়া নহ'লে কৰবাত। এ তোমাৰ মানুহে এইফালে যায় ধৰা ভাড়া দিলা তেনেকে তোমাৰ খুব পইচাও উলাই। থাকিব অলপ চলপকৈ।
উম এইটো বাৰু ঠিকেই কৈছা তুমি কথাটো মই হেৰি বেয়া পোৱা নাই আৰু উহুম আৰু চোৱা গাড়ী চাড়ী মানে থাকিলে কি হয় এইবিলাক মানে খৰচা কণো বাঢ়ি যায় কাৰণ চ, চোৱা গাড়ীখন মানে চলাই থাকিলেই নহ'ব নহয় চাৰ্ভিচিংও দিব লাগিব।
উম মেইনটেনেচটো কৰিব লাগিব ন, তায়াৰ এটা দাম, দামে বি এৰি পোন্ধৰ- ষোল্ল হাজাৰ টকা লয়।
অ মানে ছাই পৰবিলাকতু ল'বই ইমান দাম কাৰণ আমাৰ এইবিলাক যোনবিলাক গাড়ী শিকিছিলে দুচকীয়া গাড়ী ধৰ বাইক - চাইকতে ধৰ পঁয়ত্ৰিছশ মানটো লৈয়ে লয় এপতোত। টাইবিলাকতে তাতকে ভবা দুগুণ। তাতকৈ কিমান ডাঙৰ টায়াৰ আমি কিনি লগাব লাগে ন? গাড়ীত চাই চুকীয়াত সেয়াই মানে? মানে বাইকতকৈ মানে গাড়ী মানে পাৰটছবিলাকৰ দাম বেলেগ বহুত বেছি।
অ, অ বহুত বেছি, মহেন্দা গাড়ীবিলাক যে। মহেন্দ্ৰা গাড়ী বিলাকৰতো পাটৰ্চবিলাকৰ দাম আৰু বেছি।
মানে কি হয় জানা মহেন্দ্ৰৰ মানে কোম্পানীটো ভাল আৰু মানে হেৰি হয় যে। বিল কোৱালিটিও ভাল যে সেই কাৰণে দাম বিলাক বেছি হ'বই।
উম।
বেলেগ গাড়ী হ'লে মানে ইমান বছৰ নচলে চাবাচোন?
নচলে নচলে নচলে খুব বেয়া হয়। মহেন্দা গাড়ী বেছি চলে আকৌ ইন'ভা বহুত চলে।
মহেন্দ্ৰা টাটা মানে টাটাই মহেন্দ্ৰ হয় নেকি ন?
নাজানো দেই সেইটো কথা মই গম নেপাওঁ?
মানে মই কেনেকে গম পাইছো আগতে মানে যোনবিলাক টাটাও লিখি থোৱা থাকে মহেন্দ্ৰা বুলিও লিখি থোৱা থাকে। কম্বাইন হৈ।
অ হয় চাগে দেই? মই গ'ম নোপাও দেই সেইটো কথা?
সেইটো কথাত ময়ো মানে অলপ খেলি মেলি লাগিছিলে কাৰোবাক চাক সুধিব লাগিব এইটো কথা বুজিছা কথাটো?
অ, সুধিবা সুধিবা?
মানে কি হয় মানে এই আজিকালি দেখি টাটা বিলাকৰ বিল কোৱালিটিতো ভাল আৰু চাবাচোন, আমাৰ ডিফেন্সত যোনবিলাক আৰ্মি চাৰ্মি থাকে সেইবিলাকো মানে গাড়ীবিলাক যোনবিলাক ইউজ কৰে। চব টাটা গাড়ীয়ে লয় কি মানে গাড়ী বিলাক মানে বিলকুৱালিটি ভালতো। যিহেতু সিহঁতে মানে সেইবিলাক হেভি কাম কামৰ কাৰণে লয় আমাকতো বহুত হেভি কাম কৰে সিহঁতে।
অঁ! সেইটো হয় বাৰু দে।
সেইকাৰণে ময়ো ভাবিছোঁ তো টাটা এখন নহ'লে টাটা গাড়ী নহ'লে মহিন্দ্ৰা এখনকে ল'ম নেকি কিবা।
অঁ! লৈ লোৱা লৈ লোৱা ভালে ভাবিছা।
উম! মানে যিহেতু গাড়ী এখন ল'ব গ'লে মানে বহুত হেৰি হৈ যায় কাৰণ মানুহেতো ঘপচে চাৰি চুকীয়া এখন ল'ব নোৱাৰে সহজে।
উম! সেইটোতো হয় ঠিকে কৈছা।
উম! দুচুকীয়া হ'লে মানে কি হয় আৰু দুচুকীয়া কমতে পাই যায় ধৰ। গাড়ী বিলাক কিমান চল্লিছ হাজাৰ, পঞ্চাশ হাজাৰতে পাই যায়। ধৰ আমি হেৰিকৈ আনিব গ'লে মই মইয়ে লৈছিলো মাজতে এখন বুইছা হেৰি গ্লেমাৰ এখন চল্লিছ হাজাৰ। চল্লিছ হাজাৰ নহয় বিছ হাজাৰ দি।
অঁ! তোমাৰ গ্লেমাৰখনৰ কণ্ডিশ্যনো ভাল আছিল দেই।
গম পাইছোঁ। এই কি হ'ল জানা মই মানে চব কাম ঠিকেই কৰি আছিলোঁ কি আছিলে পেট্ৰল কি উম মবিল-চবিল চব। টাইম মতে হলা সেই ক এই ই টুৱেণ্টি পেট্ৰল অহাৰ পিছ পা যে।
অঁ!
ইঞ্জিনটো মানে কি হ'ল নাজানো মানে মই আগদিনাখন মবিল ভৰাই আহিছোঁ হা।
অঁ!
পিছদিনাখন ইঞ্জিনটো মই সেইদিনাখন ডিফুত মামাহঁতৰ ঘৰলৈ গৈছোঁ, চিনি পাব চাগে আমাৰ মামাহঁতৰ ঘৰখন।
অঁ-অঁ!
মামাহঁতৰ ঘৰলে যাওঁতে মানে ইঞ্জিনটো কিবা এটা চাউণ্ড দি-দি গৈ আছে মানে ইমান লক্ষ্য কৰা নাই মই।
অঁ!
তাৰপিছত মামাহঁতৰ ঘৰৰ পৰা ওলাই আহোঁতে মানে ইঞ্জিনটোৱে কিবা এটা চাউণ্ড দিলে আও গোটেই গাড়ীখনৰ ইঞ্জিন লগ হৈ গ'ল নহয়।
তাৰপিছত?
তাৰপিছত লগ হৈ যোৱাৰ পিছ মানে মমাক কলো এখন গাড়ী তাৰ পিছত কি আৰু মামাহঁতৰ ঘৰতে গাড়ী থৈ পেলাই খোজকাঢ়ি খোজ তে আহিবলগীয়া হ'ল আও।
এতিয়া বাইকখন ক'ত আছে?
এতিয়া বাইকখন এতিয়া তাৰপিছত মই হেৰিক দেখালো তাৰপিছত কৈছে মবিলৰ কাৰণে বোলে তোমাৰ গাড়ীখন বোলে বেয়া হৈ গ'ল। ভাল কৰোঁতে ন হাজাৰ লাগিব মই কৈছোঁ এই ন হাজাৰ দিয়াতকৈ ভাল মই নতুন স্কুটি এখনে লৈ আহোঁ কেইটামান মিলাই।
অঁ! বাইকখন বেছি নিদিয় কিয় কাৰোবাক কমতে।
কমত মানে বেচিলো বাৰু এতিয়া পোন্ধৰ তাৰিখে পইচা দিয়া কথা আছে কি কৰে জানো।
কিমানত বেছিবা?
সোতৰ হাজাৰত বেছিলো।
সোতৰ হাজাৰ ত ঠিকে আছে ঠিকে পাইছে আৰু যদি ইঞ্জিনটো বেয়া হৈ গ'ল যে সোতৰ হাজাৰ ঠিকে পাইছা।
মানে শুনা ইঞ্জিনটো মানে জানাই মেকানিক মোৰ মানে কি হ'ল মেকানিকে কিনিছে। কেনে এই যে চিনি পাবা ভাইজান দা যে।
অঁ!
সি গাড়ীখন কিনিছে। সি কিন- মানে কি হয়, মেকানিকে জানা চব নিজৰ খৰচা-তৰচা উলিয়াই হেৰি- মানে পাৰ্টো লৈ যদি পাঁচশ টকা তে ভাল-চাল কৰোঁতে, লগাওঁতে, মেলোতে পোন্ধৰশ টকাতো লবই। সেইকাৰণে মানে বেছি গাড়ীখনক খুব বেছি খৰচ হ'ব চাগৈ চাৰি- চাৰি হাজাৰ টকা মান।
উম, সি পইচাৰ ওপৰত খাব মই গম পাইছোঁ।
ওপৰত খাব নহয় মানে কি হয়, চাৰি হাজাৰ টকা মান ধৰ সি কৰিলে আৰু তাৰতো নিজৰ হাজিৰাটো আছেই।
অ'।
সেইটো সি যদি সোতৰ হাজাৰত কিনি পেলাই গাড়ীখন যদি চাৰি হাজাৰ টকা ভালকৈ বিশ হাজাৰ হলেই, এখন গাড়ী মোৰ দেখিছা কিমান ভাল হৈ আছে।
অ'।
ইজিতে এইখন গাড়ী ধৰক ত্ৰিছ হাজাৰ মানতো বেচিব পাৰে। তা তাৰ প্ৰফিটটা ওলাব নাই সেইটো কোৱাচোন? অ' আমাৰ তেনেকুৱা- আৰু আমাৰ এখন আগতে স্কুটি আছিলে বুইছা তাকে বেচিছিলো। বাৰ হাজাৰ নে কিমান দিছিলে, ইঞ্জিন চিচ হৈ গৈছিলে মানে গাড়ীখনৰ।
অ' অ'। এই তোমালোকৰ এক্টিভাখন নেকি?
এক্টিভাখন। সি বাৰ হাজাৰৰ পা লৈ সি কমও পচিছ হাজাৰ নে কিমান হাজাৰত বেছিছে, গম পাওঁ মোক পিছত গম পালোঁ কথাটো। মাজতে মানে এই মানুহজনে মা অ' এ কি কবা, মানে দেউতাৰ সেই দুৰ্ঘটনাটো হৈছিল, তুমি গম পোৱা চাগৈ আমাৰ সেই সেইটোত মানে গাড়ীখন বহুত বেয়া হৈ গৈছিলে আৰু মানে এইফালে মানে গাড়ীখন বহুত দিন পৰি থাকিল তো
অ' ভালেই কৰিলা। এ দেউতাই দুৰ্ঘটনাৰ পিছত ভাল পালেন নাই?
অ' পালে পালে, একেবাৰে সুস্থ হৈ আছে।
অ' ঠিকে আছে এতিয়া ভালকৈ অকণ। মানুহটোৱে এতিয়া হেৰি, এতিয়া তুমি কি কৰিবা? কি ল'বা এতিয়া? বাইকখনতো বেচিলাই, এখনতো লাগিবই তোমাক চলিব কাৰণে।
সেইটোৱে, এই মানে হেৰি সি যদি পুত হাজাৰো দি দিয়ে মোক কেইটামান মিলাবলে, ম মাও কেইটামান দিম বুলি কৈছে, কিবা এখনকে লম বুলি ভাবি আছোঁ এইকেদিনতে।
কি নতুন লবা নে প- ছেকেণ্ড হেণ্ড লবা?
না এইবাৰ যদি মই ছেকেণ্ড হেণ্ড ল'ব যাওঁ, মোক মায়ে পুৰা হেৰি কৰিব মানে
নতুন কি ভাল বাইকে ল'বা নে কি, তাৰমানে সৰু, কিবা নৰ্মেল বাইক ল'বা?
এই বাইক ল'ম বুলি ভবা নাই, বুইছা। বাইক লৈ এইবাৰ মানে পাই থৈছোঁ, কাৰণ ঘৰত এখন স্কুটি লাগে, মানে দেউতাক কাম-চামৰ কাৰণে লাগেতো।
হয় ইছ্ ইস্কু- মই সঁচা কথা কওঁ, স্কুটি ল- লাভ নাই একেবাৰে। স্কুটিখন ল'লে আৰু বেয়া হয় পুটুককৈ। স্কুটি বহুত দূৰ জাগা তুমি লাগিলে স্প্লেণ্ডাৰখন লোৱা নতুন। বহুত মাইলেজো পাবা, বহুত কামত লাগিব, ই স্কুটি লৈ লাভ নাই, বুইছা। সৰু চেগা গাড়ী স্কুটি লৈ লাভ নাই। ললে তুমি স্প্লেণ্ডাৰখন লোৱা, বহুত কামত দিব। স্প্লেণ্ডাৰ নহলে এখন টি ভি এছৰ ৰেডাৰখনো ভাল। তাৰপিছত ডিএ- ডিলাক্স এখন আছে, সেইখনো ভাল। প্লেটিনামখনতো চবতকৈ বেষ্ট, প্লেটিনাম
এ সেইটো কথা মই জানিম, এতিয়া মই মা-দেউতাকতো ক'ব নোৱাৰিম সেইটো কথা।
অ, ঘৰৰ মানুহে মানে স্কুটি এখন ল'ব বিচাৰিছে মানে ন।
অ, মাও মানে স্কুটি এখন ল'ব বিচাৰিছে। দেউতাও কৈ আছে স্কুটিখন মোক লাগে বুলি। কাম কাৰণে সেইকাৰণে।
কি বাইক চলাব নাজানা নেকি?
এই মানে ভৰিত যে হেৰি হৈছিলে মানে